হেল্ল' হেল্ল' বন্ধু কি খবৰ?
অহ, ভালেই আপোনাৰ?
মোৰো ভালেই।
অহ, কি কৰি আছে মই এনেই আছো ঘৰত
অহ, ময়ো এনে আছোঁ ময়ো এনে আছোঁ ৰুমত মই ভাবিছিলো আজি আমি অলপ আত্মবিশ্বাসৰ ওপৰত অলপ কথা পাতিম বুলি ভাবিছিলো।
ভাল দিশ বা বিষয় অহ এতিয়া
পাৰিবা নেকি?
অহ এতিয়া আত্মবিশ্বাস বুলি ক'বলৈ গ'লে আমি আমাৰ একমাত্ৰ প্ৰধান উদ্দেশ্য বা আমাৰ প্ৰধান দিশটোৱেই হৈছে আমাৰ জীৱনত আগুৱাই যাবলৈ হলে আমাৰ নিজকে পোন প্ৰথমে আত্মবিশ্বাস বাদ বিশ্বাস জগাই তুলিব লাগিব মনৰ পৰা যে মই এইটো কাম কৰিবই লাগিব বা মই কৰিমেই তেতি এই এইটো ভাবিলেহে আমি জীৱনত কিবা এটা ভাল কাম কৰিব পাৰিম
বন্ধু আপোনাৰ অলপ প্ৰব্লেম দি আছে
অহ শুনিছেনে অহ আমি অহ যদি কোন কিবা এটা কাম
কৰিম বা এইটো কাম কৰিবই লাগিব এনেকৈ ভাবিলে আমি জীৱনত
কিবা এটা ভাল কাম বা কিবা এটা কৰ্ম আমি কৰিব পাৰিম। পোনপ্ৰথমে আমি নিজৰ ওপৰত ওপৰত মনৰ পৰা বিশ্বাস গঢ়ি তুলিব লাগিব যে মই এইটো কৰিমেই তেতিয়াহে জীৱনত কিবা নহয় কিবা এটা আমি লা লাভ কৰিব পাৰিম
উম সেইটো হয়।
আপুনি ভাবেনে?
ময়ো মোৰ মতে তাৰমানে সেইটোৱেই মোৰ মতে সেইটো য়ে তাৰ মানে আমাৰ যদিন কিবা এটা কাম কৰিব লাগে সেইটো তাৰমানে মনত ভাবিব নালাগে যে এইটো আমি কৰিব নোৱাৰো। আমি ভাবিব লাগে যে এইটো আমি কৰিব পাৰিম এই তাৰ মানে আমাৰ কাম তাৰমানে কৰিম বা সফল হ'ব পাৰিম, যেনেকৈ কিছুমান মানুহে চোৱা আমি সকলো মানুহে এজন কিছুমান মানুহে তাৰমানে কম সময়ৰ ভিতৰত কিছুমান মানুহে দৌৰাত কিছুমানে পঢ়াত কিছুমানে হেৰিত কিন্তু জ্ঞানটোতো চবৰে একে আছে না কিন্তু মনৰ আত্মবিশ্বাসতো নাই আত্মবিশ্বাসৰ ফলতে তাৰমানে মানুহ এ আত্মবিশ্বাসৰ ফলত কিছুমান মানুহ তাৰ মানে আগবাঢ়িও যাব পাৰে বা কিছুমানে আত্মবিশ্বাসৰ ফলত তাৰমানে আগবাঢ়ি নাযাব পাৰি যদিন তোমাৰ মনত যদিন আত্মবিশ্বাস বা গ গঢ়ি তাৰমানে হেৰি আছে তাৰমানে এইটো তাপা তুমি আত্মবিশ্বাস বা তুমি ভাবা যে এইটো মই কৰিব পাৰিম বা মনত যোন তোমাৰ এটা দিন তুমি ভাবা যে কৰিব পাৰিম এইটো আকৌ হয় বিশাস থাকে এতিয়া তুমি সেইটো কামত তাৰমানে সফল হ'ব পাৰিবা। আৰু এনে উ তাৰে মনত যদি তোমাৰ ই বিশ্বাস নাথাকে আত্মবিশ্বাস এটা নাথাকে তেতিয়া তুমি আকৌ কামে কৰিব নোৱাৰা।
হয়। আমি চাবলৈ গ'লে আমি জীৱনতো বহুতো ঘাত প্ৰতি ঘাতৰ মাজেৰে আমি জীৱনটো আগুৱাই আগুৱাই নিম। লাগিব তাত আমি বহুতো দেখা খাবলৈ পাম বা কিছুমানে হয়তো সেইটো উপলব্ধি নকৰে। ইয়াৰ ম মাজতে আমি হাৰ নামানি আমি যদি নিজকে নিজৰ ওপৰত যদি বিশ্বাস ৰাখি নিজকে উটুত ৰাখো সকলো কামতে তেতিয়াহে আমি জীৱনটোত সফল হব পাৰে।
উম সেইটো হয়, তাৰমানে এনেকা শুনিছো শুনিছো। মানে আপোনাৰ মতে তাৰমানানে আমি যদিন কিবা এটা আমাৰ মনত বা আমি কাম এটা কৰিলো তাত আমি ত বিফলটো হে ন তাৰমানে এনে এনেকুৱা নহয় ন এনেকুৱা নহয় তাৰমানে অকলো কাম কৰিলে যে আমি সফলতা পাম সেইটো নহয়। তাৰমানে কাম বিলাক কৰি কৰি মনৰ নিজৰ মনৰ বিশ্বাস এটা ৰাখি আমি কামটো কৰি যাই থাকো। আমি সেই কামটোত কেতিয়াবা হলেও কেতিয়াবা কেতিয়াবা হ'লেও তাৰমানে বছৰ বছৰ লাগিব পাৰে কিন্তু আমি সেই কামটোত সফলতা পামেই।
হয়, এ মোৰ মতে আৰু মোৰ মত যে মানুহে কোনো সৰু ডাঙৰ স সেই বুলি নহয় আৰু মানুহে তাৰ কোনো সৰু ডাঙৰ বুলি নহয় ঠেক খাব লাগে মানুহে তাত ঠেক বা ঠেকা খালে এই মানুহে সেই বিশ্বাস মানুহে উপলব্ধি কৰিব পাৰে।
উম, ভাবো সেইটো ভাবো তাৰমানে তুমি কোৱাতে ৰমেশোৱা তাৰমানে আমি যে তেনে কাম কৰিব লাগে সেইটো বস্তু আমি ঠেকা খোৱা বুলিয়ে নহয় তাৰমানে সেই কামটোৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগে তাৰমানে সেটো আমি কৰিব পাৰিমেই বেলেগে পাৰে যেতিয়া আমি কিয় নোৱাৰো। সেনেকুৱা তাৰমানে যদি কিবা এটা এটা কথাই কওক কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে ইউ পি এছ চি হওক বা এ পি এছ চিক এবাৰতে পাছ কৰি যায়। তেওঁলোকৰ মনত তাৰমানে বিশ্বাস এটা আছে আত্মবিশ্বাস এটা আছে যে তেওঁলোকে কৰিব পাৰিব কামটো। তেনে কৈছোঁ তেওঁলোকেতো এজন মানুহ আমিও তেনেকুৱা এজন মানুহ আমাৰ ওপৰত তাৰমানে এটা মনত বিশ্বাস থাকিব লাগে যে তেওঁ কৰিব পাৰিছে আমি কিয় নোৱাৰো সেইটো কাম কৰিব সেইটো তাৰমানে বিশ্বাস থাকিব লাগে মনত তেতিয়া আমি কামত বা তাৰমানে কামত সফলতা অৰ্জন কৰিব পাৰো এনে তোমাৰ মতে কিছুমান এনেকুৱা মানুহ আছে যে উম কাম কিবা এটা কাম কৰি থাকে সেই কামটোতে সফল এবাৰ কৰে এবাৰতে সফল নাপায় তেওঁ ভাবে যে এইটো কাম নকৰো। মই সফল নহ বা এইটোত তাৰে মই আগবঢ়াই যাব নোৱাৰো সেইবিলাকৰ তুমি কি ক'ব বিচাৰা তাৰমানে
সেইটো মানুহৰ এটা ভুল চিন্তা ধাৰা।
কাৰণ মানুহে কোনো নহয় কিবা এটা কাৰণত মানুহে হয়তো হাৰ মানিব পাৰে কিন্তু সেই বুলি যে সেই কামটো নকৰি তেওঁলোকে আৰু এটা বেলেগ পদক্ষেপ হাতত লৈ সেইটো নহয়। আমি কোনো এটা কাম কৰি আছো হয় সেইটোত আমি সফল হব নোৱাৰলৈকে আমি সেইটো কাম কৰিয়ে থাকিব লাগিব আৰু এক এক বছৰ নহয় দুবছৰ নহয় তিনি বছৰতটো হ'ব সেই কামটো। গতিকে সেইটোৱে আৰু আমি কেতিয়াওঁ নিজৰ ওপৰত হাৰ মানি যাব নালাগে। নিজৰ ওপ ওপৰত এটা বিশ্বাস ৰাখিব লাগে, যে মই এইটো কৰিব পাৰিমেই।
আমাৰ মনটোত বিশ্বাস এটা থাকিব লাগে, যে আমি এইটো কাম কৰিব পাৰিম। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ, চাৰিবাৰ চেষ্টা কৰিলেতো আমাৰ একো নাযায় নহ। তাৰমানে বস্তুৰ চেষ্টা। তাৰমানে বস্তুটো আমি কৰি থাকিলে বা সেইটো বস্তুৰ ওপৰত তাৰমানে আমি যেতিয়া কামটো কৰি থাকিম, তেতিয়া আমি সেই বস্তুটোৰ ওপৰত জ্ঞান লাভ কৰিব পাৰিম। যি হওঁক কিছুমান এক্সামৰে কথা। কিছুমান এক্সামৰে কথা কওঁ। তুমি এবাৰ এক্সাম এটা দিলে তুমি সেই এক্সামটো যে পাছ হ'বা এইটো ক'তো নাই নহয়। টো লিখাইন লিখা নাথাকে। তাৰমানে, কি ঠিক ভগৱানে তুমি ক'ব নোৱাৰা। হ'ব পাৰে তোমাৰ সেই কামটো তিনিবাৰ বা চাৰিবাৰতো যেন লিখি থৈ দিছে কপালত। কিন্তু তুমি এদিন ভাবা যে। এবাৰ কৰি এদিন ভাবা কি, মই এইটো কামত সফল নহ'লো, মই আৰু এইটো কাম নকৰোঁ। তে ভগৱানে তোমাৰ লিখি থৈ দিয়ে বা চাৰিবাৰত তুমি পাছ কৰিবা বা তিনিবাৰত পাঁচ কৰিবা তুমি এদিন এবাৰ কৰি বহি থাকা বা হেৰি কৰি থাকা তুমি এদিন ক'ত সফলতা অৰ্জন কৰিব। ব পাৰিবা?
হয়। এতিয়া চাবলৈ গ'লে তেওঁ আমাৰ জীৱনৰ অধ্যায়ত বহু। টো আমাৰ অধ্যায় আছে, য'ত আমাৰ আত্মবিশ্বাস বা আমাৰ বিশ্বাসৰ প্ৰয়োজন। তেনেকৈ চাবলৈ গ'লে আমাৰ এক প্ৰকাৰৰ খেলা ধূলা। খেলে ধূল খেলে ধূলা ন, খেলে ধূ। খেলাৰ অ খেল-ধেমালিবোৰত আত্মবিশ্বাস বা বিশ্বাস। নিজৰ ওপৰত অত্যন্ত জৰুৰী। কাৰণ, আমাৰ নিজৰ ওপৰত। বিশ্বাস বা আত্মবিশ্বাস থাকিলেহে আমি খেলখন ভালদৰে প্ৰদৰ্শন কৰিব পাৰ। ৰিম বা খেলিব পাৰিম।
আপুনি ভাবেনে?
মই সেইটোৱে ভাৱোঁ। তাৰমানে চোৱা এটা কথা কওঁ ক্ৰিকেট খেলোৰে কথা কওঁ। ক্ৰিকেট খেলত কেতিয়াবা। হাৰিব কেতিয়াবা জিকিব। যদি তুমি ভাবা হা মই হাৰিম খেলাখন মই হাৰিম, তেতিয়া তুমি। সেইখন খেলাক খেলিয়ে লাভ নাই তুমি বা দৌৰাৰ ক্ষেত্ৰতে কওঁ, তুমি এনে মই এশ কিলোমিটাৰ বা পঞ্চাশ কিলোমিটাৰ তেতিয়া মাৰাথন আছিল। সেইটো যেনিবা ভাৱা মই দৌৰিব পাৰিম নে, পাৰিম নে, পাৰি নে? সেই সেনেকে ভাবিলে তাৰমানে জেনেৰেল দৌৰিব পৰা ল'ৰাও থাকে। তেওঁ যি ভাবে মই জিকিব পাৰিম নে, জিকিব পাৰিম নে? তেতিয়া সেই খেলাখন খেলাতকৈ নেখেলাই ভাল। তেওঁ। কাৰণ তেওঁৰ মনত এটা বিশ্বাস থাকিব লাগে, যে মই এইখন খেলা খেলিলে মই জিকিব পাৰিম। বা মই এ এশ মিটো এশ কিলোমিটাৰ মিটাৰ বা পঞ্চাশ কিলোমিটাৰ মই দৌৰিব পাৰিম, তেতিয়া সেই মানুহজনে তাৰমানে। সেই দৌৰাটো বা সেই, যে তাৰমানে বিজয় হোৱাত ত তাৰমানে তেওঁ বা জয়ী হোৱাতো তাৰমানে তেওঁ। তাৰমানে উম লাভ কৰিব পাৰে। তেনেকৈ। অ' তুমি কোৱাটোৱে। শিক্ষাৰ ক্ষেত্ৰতো এইটো কথা তাৰমানে তাৰমানে ইচ্যু তাৰমানে এইটো ব্যৱহাৰ হয়। চোৱা কিন্তু কোনোবা। এজন ল'ৰাইয়ে তাৰমানে ভাবে, যে মই পঢ়ি অ মই তাৰমানে এইবাৰ পাছ কৰিব নোৱাৰিলো মেট্ৰিকে হওঁক বা হাই ছেকেণ্ডাৰী হওঁক। মই এইবাৰ পা। পাছ কৰিব নোৱাৰিলোঁ। আৰু মই নিদিওঁ সেনেকে তেওঁ বহি থাকে। সেইটোতো নহয় না তেওঁ বিশ্বাস। কৰিব লাগিব। মই এবাৰ ফেইল পঢ়িলোঁ পঢ়িলোঁ। মইতো পিছলৈ সেই অ তাৰমানে পাছ কৰিব নোৱাৰিলোঁ নোৱাৰিলোঁ। মই পিছৰ বাৰ। ত মই সেইটোত পাছ কৰিম বা মই ভাল নম্বৰ লম অ ভাল, ভাল মাৰ্ক অ। ভাল নম্বৰ ল'ম সেনেকে ভাবিলে, তেওঁটো যদি সেই বস্তুটো। বিশ্বাস তেতিয়াতো সেই পৰীক্ষা হক বা কিবায়ে হওঁক তাতে তাৰমানে তেওঁ এটা ভাল তাৰমানে
ফলাফল পাব আৰু।
ক'ব পাৰে তাৰামানে। এনে তোমাৰ মতে কিছুমান এনেকুৱা মানুহ আছে সেইবিলাক তাৰমানে মনৰ তাৰমানে হেৰি নাই কি বুলি কয় আত্মবিশ্বাস নাথাক কে বা কিছুমানে তাৰমানে নাভাবে যে এই তুমি সেইবিলাকক কি বুলি ক'ব বিচাৰা?
অ' এতিয়া আমাৰ সমাজত চাবলৈ গ'লে আমাৰ উম সমাজত বিভিন্ন ধৰণৰ লোক পোৱা যায়, কিছুমান নিজৰ ওপৰত বিশ্বাস আৰু কিছুমান ধৰি লোৱা দুজন মান। কথা কৈছোঁ এজনে নিজৰ ওপৰত বিশ্বাস কৰে আৰু আন। জনে বেলেগৰ ওপৰত বা আনে যিবোৰ কাম কৰি থাকে সেইবোৰ চাই তেওঁ কৰিব চেষ্টা কৰে। সেইটো কৈছো মই যিজন, যিজনে আৰু নিজৰ ওপৰত ইচ্ছা কৰে তেওঁ কোনোবা নহয় কোনোবা এদিনটো সফল হবয়ে। কিন্তু যিজনে পৰৰ ওপৰত যোনি আৰু যোনবোৰে আৰু নিজৰ ওপৰত বিশ্বাস নকৰি আন মানে কৰা কামবোৰৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে সেইবোৰক পৰ নিৰ্ভৰশীল শীলতা বুলি কোৱা হয় আৰু সেইটো সমাজতো আমাৰ স্বীকৃতি পোৱা দেখা যায়।
উম, তাৰমানে পৰ নিৰ্ভৰশীলতা বুলি কয় সেইটোৱে।
হয়-হয় সেইটোৱে গতিকে আমি বেলেগ উম লকৰ ওপৰত বেলেগৰ ওপৰত আ, নিৰ্ভৰ বা ভৰসা নকৰি যদি আমি অ' শুনিছা নে?
অ'। শুনিছোঁ-শুনিছোঁ কোৱা?
অ আমি যদি বেলেগৰ ওপৰত ভৰসা বা, বিশ্বাস নকৰি আমি নিজৰ ওপৰত যদি বিশ্বাস ৰাখোঁ, আমি তেতিয়াহে আমি জীৱনত কিবা নহয় কিবা, কৰিব পাৰিম সেইটোৱে আৰু
তুমি কোৱা তুমি কোৱা কথাটো এইটো যে মানে কিছুমান মানুহৰ ওপৰত তাৰমানে কিছুমান মানুহে তাৰমানে কোনোবা এজন মানুহে কাম কৰি থাকিলে, সেইটোৰ ওপৰত তাৰমানে, কথা-বতৰা বুলি কৈ তাৰমানে কিছুমান এনেকুৱা মন্তব্য দিয়ে যিবিলাকে তাৰমানে সেই মানুহজনৰ। মনটো তাৰমানে ভাঙি দিয়ে। সেইবিলাক কথাৰ ওপৰত, তাৰমানে গুৰুত্ব- আজি বন্ধু আজিলৈ তোমাৰ লগত কথা পাতি ভাল লাগিল। আৰু তোমাৰ পৰাই বহুত আত্মবিশ্বাসৰ ভাল জ্ঞান মই লাভ কৰিলোঁ এটা, দিয়াতে পিছৰে লাভ, কাম আৰু
অ ঠিক আছে ঠিক আছে দিয়ক।